হেল্ল'। শুনিছা? শুনিছা নে?
হয় শুনিছা তোমাৰ মাতটো অহা নাই নিকিতা। অ' চৰি নিহাৰিকা হেল্ল'। হেল্ল'।
অ' এই যে শুনিছা?
অ' শুনিছো তোমাৰ নেটৱৰ্ক ইছু হৈছিলে নেকি?
নাই মানে মোৰ অফলাইনত কল লাগি আছিলে ভাবিছিলো তেনেকুৱাত হ'লেও চাগে হয় এনেকুৱা।
অ' নাই তোৰ মাতটোৱে আহা নাছিলে।
অ'।
এতিয়াহে শুনিছো এতিয়া একদম লাইটলি হয়। আহি আছে মানে তোমাৰ ছাউণ্ডটো।
মানে এনেইতো শুনা পাইছা।
অ', অ' পাইছো, পাইছো এতিয়া কৈ থাকা।
অ' আছোঁ ভালেই তোমাৰ।
উম ঠিক ঠাক ইমানো বেয়া নহয়, ইমানো ভালো নহয়। চলি আছে আৰু এ ভাত পান নাই নাই ভাত হোৱা নাই, মায়ে আজি খাৰ বনাইছে অ' কিহৰ বুলি কও তিয়হ যে তিয়হ, আলু, মাছ তেনেকে খাৰ বনাইছে। তোমালোকৰ?
আমাৰ কি বনাইছে মই গমেই পোৱা নাই ৰবা এতিয়ালৈকে।
অ' ময়ো জাষ্ট মানে গ'লো গৈ চাই আহ কিনে আকৌ মই বোলো তোমাক এটা ফোন কৰো বহুত দিন হ'ল তোমাৰ লগত কথা পাতা নাই ন।
অ' ভালেই কৰিছা মই ভাবি আছো তোমাক ফোন কৰিম বুলি।
অ'। মোক ফোন কৰিম বুলি ভাবি আছিলা কৰাটো নাছিলা ময়ে কৰিলো ন।
সেইটোতো হয় বাৰু।
হয় হয় কোৱা কোৱা এতিয়া। বাকী কলেজ গৈ আছা?
নাই একেদিন বন্ধ ৰবা, তোমাৰ ছামাৰ ভেকেশ্যন দিছে আমাৰ।
অ ভালে-ভালে ঘৰতে একদম খাই লৈ শুই থাকা। যিহেতু বৰষুণ বতৰো ন। হয় বৰষুণ বতৰো ভালে লাগে।
অ।
উম।
এনে ভাবিছিলো কি কৰবাত তেনেকুৱা ফুৰিব যাও, বাট যোৱা হোৱা নাই বৰষুণৰ কাৰণেই।
ক'ত জাবা নু?
উম।
এনেই মানে এতিয়াতো শ্বিলং চাইদ যাবৰ কাৰণে ভাল, আহ বেয়া নহয় বাট বৰষুণতোয়ে ডিষ্টাৰ্ব দিব বহুত।
উম সেইটোৱে।
তাতকে ঘৰত বহি কিনে কাৰ্টুন চাই থাকা। তুমি কাৰ্টুন চোৱা নে?
অ চাওঁ।
অ কি কাৰ্টুন চোৱা মানে কেনেকুৱা টাইপচৰ?
কাৰ্টুনৰ ভিতৰত চিন চেন, দৰিমন, পকীমন তাৰপাছত হাগে মাৰোঁ তাৰপাছত আৰু টিটু তেনেকুৱা চাওঁ বহুতখিনিয়ে চাওঁ।
তুমিতো এতিয়া সৰুৱে কব গ'লে, মইতো ডাঙৰে, তথাপিতো মইও এতিয়া কাৰ্টুন মই আগতেতো বাৰ্বিৰ কাৰণে পাগল হৈ আছিলো বাৰ্বি যে। মানে কাৰ্টুনৰে এনেকে মানে আগৰ আগতে আৰু বহুত এতিয়াতো মই মোবাইলত চাৰ্চ কৰি বা ইউটিউবত চাৰ্চ কৰিও চাব পাৰি ন। আগতে মানে এনেকে খণ্ড খণ্ডকে দিছিলে হা টিভিত। মই ইমান পাগল আছ আছিলো এই কাৰ্টুন খন চাব কাৰণে মই গোটেই পঢ়া-শুনা কৰি উৎপাত কৰি একদম টা বজাত মই আৰু কাৰ্টুন আৰু মই নপঢ়ো মানে। এই যে উম চলি যে দীঘল তাইৰ নাম কি আছিলে মানে সেইটো কাৰ্টনতোক কি আছিলে?
হা হা চাইছো ৰবা। কিবা আছিলে মইয়ো পাহৰিলো কিবা।
তাইৰ নামটো ৰেপুনঞ্চেল।
হা হা হা। তোমাৰ এনে ফ্ৰজেন খান চাইছা মানে।
হ হ হ সেই
মুভিখনৰ নাম ফজেনাইৰ আছিলে। হয়
অ তাৰপিছত ভাইট আহ ভাইটি আৰু মোৰ টো ৰিমত কাৰ কাৰি লাগে যেতিয়া টিভিত মানে আগতেতো টিভি মানে কি আৰু ডিচ টিভি বা এয়াৰটেল এনেকুৱা একো নাছিলে ন। বা কেবুল নাছিলে। আগতেটো এনেকে টাইম টু টাইম দিয়ে আৰু তেনেকে চাব লাগে তেনেকে চাইছিলো তাৰপিছত যেতিয়া আৰু কেবুল আহিল এতিয়া আৰু আমাৰ ছটা ভিম আৰু দৰি মনৰ কাৰণে হাহাকাৰ লাগে। ভাইটিয়ে চাই ছটাভীম মই চাওঁ দৰিমন। দুইটাৰে একদম, অ'। মানে কি ফাৰ্ষ্টতে যেতিয়া ছতাভীম চাইছিলোঁ, মানে চেম পাৰ্টকে দি দি থাকে ন। আমনি লাগে কিন্তু ভাইটিয়ে আমাৰ চতাভীমক কিবা মানে- ময়ো ভাল পাওঁ, ভাল নোপোৱা নহয়। চেম পাৰ্টবোৰ দি থাকিলে ভাল নালাগে। তেনেকুৱা দৰিমন খন চাও, নাই সি দৰিমনখনো সি শান্তিমতে চাব নিদিয়ে।
সিয়ে, এহ
মোৰতো চবত কে ফেভাৰেট কাৰ্টুন কব গ'লে দৰিমন। তোমাৰ?
মোৰ চিনচেন।
অ', মই চিনচেনৰ পি কা পি, পিকাচো অ', পিকাচো নহয়, এইটো পিকাচো ক'ত আছিলে? অ', পকীমনত আছিলে, মোৰ জানা মোবাইলৰ এতিয়াও মানে নটিফিকেচন - পিকাচোৰ বাজে অ', পি কা পি, পিকাচো, এনেকে কিন্তু আমাৰ - ফেভৰেট হিচাপত তটো পকি পকিমন বোলে দৰিমনেই আছিলে।
দে। দৰিমনৰ নিচিনা এতিয়া পালা হয়, চাইছিলে সিটো ই্নজেকচন দিয়াত একদম মানে, বদমাছো আছিলে
উম্,
বদমাচ বোলো বহুত
অ', অ', আৰু যোনটো সৰু ভনীয়েক, তাইও কম নহয় কিন্তু সৰু পাত ইচ্ছা তাই কবও পাৰে তাইো প সিমাবাৰী। যমনি কিন্তু তাইও
উম্, ভাল লাগে আৰু মাক দেউতাককো ভাল লাগে।
ভাল লাগে, ভাল লাগে, মই-মই-মই দৰিমনৰ ইটো কথা ভাবোঁ হা, ইমান ইমান ভাল ভাল মানে মানুহ এটা আছিলে নবিতাৰ লগত, তাৰ পিছতো তাক ইউজ ভালকে ইউজ কৰিব নেজানিলে।
হা-হা,
যেনেকে কি চোৱা, যেনেকে তাৰ সেয়া আছিলে, অ', এইটো দৰখনৰ নাম কি আছিলে?
কোনখন?
যোনখন ডৰ আছিল যে
এনিৱেৰডৰ।
অ', চোৱা, সি দেৰিকে উঠে। এনিৱেৰডৰ খন খুলি কিনে ডাইৰেক্ট ক্লাছ ৰুমত যাব পাৰে, সি খোজকাঢ়ি যায়।
এক্টৰ।
সি একজামত ইমান ধুনীয়া মাৰ্ক্স আনিব পাৰে। তাৰপিছতো ই জিঅ দেখাই, মানে এইটোৱে আমাক ফিল কৰায় যে- এতিয়া যে মানুহ পাই কিনেও মানে ইউজ কৰিব নাজানে যোনটো কামত যিটো ইউজ কৰিব লাগে, সেইটো
অ', বাট সি ইউজ কৰিছিলে, যেতিয়া সি মানে নিজক তাকেই বা মানে এনেকুৱা ল' ফিল কৰিছিলে।
অ, তেতিয়াহে ইউজ কৰিছে কিন্তু জানা সিও মানে দৰিমন নোহোৱা মানে দৰিমনৰ গেজেট নোহোৱাকেও সি হিৰয় আছিল ক'ব গ'লে!
ওম, ওম।
উম, আৰু তু পেহিয়াৰ কি চিন চনো কবই নালাগে, সি ক'ত খাব পাই তাকে ভাবি তাকে।
উম, উম, আৰু চিম চেনে যে এটা যে বা এজনী যে ভাল পায় মানে লাইক-লাইক
হ, গম পাও, গম পাও হ, হ। তাইক মানে কিবা বনালে বা মানে যায়ে আৰু।
উম, উম, তেনেকুৱা। ভাল লাগে। বাকি পকিমণ চোৱা তুমি?
পকিমন তেনেকে চোৱা নাছিলো বাট চাইছিলো মই নিনজা হাত তৰি চাইছিলো ডিং, ডিং, ডিং
নিনজা আজৰি এতিয়াও মই মাজে, মাজে চাওঁ।
মই বাৰবি চাও চাৰ্চ কৰি, কৰি জৰিমন চত চটাভিম চাইতো এতিয়াও ভাল লাগে, মাজতে মই শুনিছিলো। জাপানততো বেন হৈ গৈছিলে।
অ, দৰিমন।
দৰিমন ক'ৰ মান-মানুহজনতো দৰিমন পাৰ্ট লৈছিলে ন' সেই মানুহটো জাপ জাপানৰ এইজন চৰি, চৰি ভূটানৰ এইজন মানুহ আছিলে।
উম, সেইটো কিন্তু গম নাপাও মই আজি আজিহে গম পালো, অ'।
অ, ভূটানৰ হয় তেখেত, চাপৰ মানুহ। মৰিলে এতিয়া?
উম।
নেকিবা এনেকুৱাই। মই মানে এটা জেগাত গৈছিলো তেতিয়া মই গম পালো যে দৰিম যোনটো পাৰ্ট লৈছিল। সেইটো সেয়াৰ হয় জাপানৰ জাপানৰ বোলে ভূটানৰ হয়।
দেখাত কিন্তু এনে গ'ল মটল তেনেকুৱা টাইপে লাগে।
অ, মানে পাৰ্ট কৰিছিল তেখেতে বাট মুখ আছিল। কটো পিন্ধাবই ন' কিন্তু চাপৰ আছিল ন'? চাপৰ থকা কাৰণে মানে সেই সিজন মানুহেই আছিলে।
অ'।
নতুনবোৰ একচুলি মানুহে কিছুমান
উম, উম।
তুমি এ-এনিমি চোৱা নে নাই?
হা, এনিমি মই এনেকুৱা নাচাও মানে মোৰ ইমান ভাল নালাগে এনিমি চাই, বাট মানে কিছুমান চাইছিলো আৰু এনেকুৱা তোমাৰ ইনষ্টাগ্ৰামত কিছুমান ফিড আহে তেতিয়া চাও, চোৱা যায় আৰু।
মই এনেমি তেনেকে চোৱা নাই কিন্তু নৰোটো যে স্মাৰতখন চাইছিলো। অ, নাৰটো হীনাদা এনেকে চাইছিলো। ইয়াত চাইছিলো আৰু। এ, নাৰতো একদম হেয়াৰ নিচিনাই। উম, দৰিমনৰ মানে নবিতাৰ নিচিনাই। সিমানে যদি কিবা এটা কৰিব বিচাৰে ন' কৰিব পাৰে। তেনেকুৱা টাইপৰ আছিল সেইকাৰণে মই চাইছিলো।
আচ্ছা, আচ্ছা।
ইটোক কি কয় নবিতা এইটো চিজুকা মানে খোজ কঢ়িবৰ কাৰণে একদম কিমান কি কৰিব পাৰে?
অ', কিন্তু চিজোকাই তোমাৰ হৈছে নহয়।
এটা দৰিমন থাকিলে
কথা আনিছিলে উইদাউট ভিজা তোমাৰ বাহিৰৰ দেশ ঘূৰি আহিলো হয়।
তেতিয়া হ'লে আৰু মোৰ ফিউচাৰ চাই আহিলো হয়, বেলেগ নাচালেও মই ফিউচাৰ চালো আমাৰ ফিউচাৰত কি হয়? ফিউচাৰ চালো হয় বা কিবা ভুল যদি আছিলে অ', কিবা যদি ভুল আছিলে শুদ্ধও কৰিলো হয়।
তেনেকৈ
কিন্তু নবিতা সেইখিনি নাজানিলে।
নবিতাই চাইছিলে চাগে তাৰ এবাৰ ফিউচাৰ
চাইছিলে কিন্তু সি ঠিক কৰিব নোৱাৰিলে ছেম চিটুৱেচনতে থাকিলে। যমনি ভাল লাগে কিন্তু বাৰ আগতে ভাল লাগিছিলে।
অ', আজিকালি তোমাৰ নিউ এপিচদ ওলোৱা নাই তেনেকুৱা বা চিনছেনৰ কিছুমান ওলায় আৰু।
নতুন নতুন দৰি মনৰতো মই তেনেকে পোৱা নাই এটা পাইছিলোঁ চাইছিলোঁ সেনেকে।
কিছুমান মুভিও ভাল লাগে তোমাৰ দৰি মনৰ মুভি ওলাই ন।
উম, নতুনকে এখন মুভি ওলাইছেতো। ইমান ঘন্টাৰ পুৰা গোটেই ফিনিচ কৰি চাইছো মই।
উম, আৰু কিছুমান যে দুখো লাগে তোমাৰ যেতিয়া দৰি মনৰ কিবা হৈ যায়, যে নবিতাই কান্ধে।
তেতিয়া অ', নবিতাই তেতিয়া ৰিল মানে ৰিয়েলাইজ কৰে যে দৰিমন নহলে সি একোৱেই নহয়।
অ',
তেনেকা। আৰু দৰা কি ইমান টেষ্টি টেষ্টি বস্তু আছিলে।
উম, দৰা কেক চাগে আচলত পেন কেক হয় ন?
অ', অ', অ', বা সেইটো ঘৰতো বনাব পাৰে।
মানে আমি এতিয়া ধৰি লও যেনেকুৱা